অ', অ', শুনি আছো উম, অ, মই তোমাৰ এই বহি পেলাই অলপ নিউজ চাই আছিলো তুমি কি কৰিছা?
অ, মই তোমাৰ এই চাহ তাহ খাই মেলি অকমান বহিছো। মই বোলো ফোন এটা কওচোন বহুত দিন কথা পতা নাই তুমি নিউজ চাইছা ন। আজিকালি আজিকালি নিউজ মোৰ আচলতে তোমাৰ নিউজ চাবলৈ সময় নাপাও সৰু - সৰু ক্লিপছ বিলাকত যে নিদিয়ে নিজবোৰ
অ ', অ ',
সেইবোৰ চাও আৰু নহ'লে কেতিয়াবা অ, ডিজিটেলতে মানে মোৱাইলতে তোমাৰ হেৰিখন উলিয়াই দিম আও অ, পেপাৰখন উলিয়াই লৈ হেডলাইন কেইটা পঢ়ো তেনেকুৱা। বাকী কি নিউজ কি চলি আছে, কেনেকুৱা ধৰণৰ।
নিউজ মানে এতিয়া এইখিনিকে দি আছে আমাৰ। এতিয়া ভাৰতত কি- কি চলি আছে বা অসমত এতিয়া আৰু এটা মই ৰিচেন্ট এটা নিউজ দেখিলো তোমাৰ তোমাৰ এই আমাৰ যি বিধায়ক আমাৰ মানে আমাৰ সমষ্টিটোৰ যি জন বিধায়ক তোমাৰ তেওঁ নিৰ্বাচিত হোৱা এম এমাহ হোৱাই নাই নেকি তেওঁ মানে ইমান ভাল- ভাল মানে সেইসমূহ আচলতে নিউজত দেখাই আছে। সেই সেইখিনি চাই আচলতে আমি সেইখিনি চাই আচলতে আমি মানে-মানে এটা ভাল লাগে লাগিছে আচলতে কি কৰিব
অ' ময়ো পাইছোঁ তোমাৰ।
তেওঁ আজি এমাহ হোৱাই নাই তেওঁ নিৰ্বাচিত হোৱা তেওঁ মানে ইমান ভাল-ভাল কাম কৰি আছে। এতিয়া তোমাৰ তেওঁ আমি ভিডিঅ' বিলাকত দেখিছোঁ তেওঁ নিজ হাত গৈ পেলাই যি লেতেৰা জাবৰ-জোথৰ সেইখিনি নিজ হাতেৰে গৈ পেলাই তেওঁ ভাল চাফ চিকুণ কৰিছে, এতিয়া তেনেকুৱা বা কোনোবা বিধায়কে কৰিছেনে বাৰু আজিলৈকে?
অ' নাইতো মইতো দেখা নাই দেই তেনেকুৱা। বিধায়কে এই নিৰ্বাচনৰ আগত কৰাটো নিৰ্বাচনৰ আগত বাৰু সেইটো হেৰি তোলাটো বেলেগ কথা কিন্তু এই নিৰ্বাচনৰ পিছত কিন্তু এনেকুৱা হেৰি দেখাটো বৰ মানে পাৱাৰলৈ অহাৰ পিছত এনেকুৱা কাম কৰাটো মই খুব দি কম দেখিছোঁ মোক গম পাইছোঁ তোমালোকৰ সমষ্টিৰ বিধায়কজনৰ কথা যথেষ্ট গম পাইছোঁ আৰু অসমত এতিয়া বৰ্তমান নহয়, তেখেতৰ কথা বহুত আলোচনা হৈ আছে। চৰ্চিত হৈ আছে আৰু মইতো আৰু মইতো দেখিছোঁ তেখেতে কি কৰিছে তোমালোকৰ সেই অ' মানে সমষ্টিটোৰ লালুক বোলা জেগাখনন আ আচলতে আটাইতকৈ গোটেই নকল সোণ, নকল টকা-পইচা গোটেই ঘাটিটো তাতে আছে বোলে।
উম হয়-হয় অ'
অ' সেইটো উদঘাটৰ কাৰণে মুখ্যমন্ত্ৰীক তেখেতে এখন পত্ৰ প্ৰেৰণ কৰা আজি এ উম আজি দেখিছোঁ মই মোবাইলত তেখেতে কালি নে পৰহি দিছে বাৰু দেখিছোঁ মানে তে যথেষ্ট ভাল লাগিছে এতিয়া তোমালোকৰ আচলতে এখন আচলতে ভাল ক মানে মই আচলতে ভাগ্য বুলি ক'ব লাগিব কাৰণ তোমালোকে প মানে প্ৰতিনিধিত্ব কৰা এজন প্ৰতিনিধি মানে এজন ভাল প্ৰতিনিধি পাইছা নিৰ্বাচিত হিচাপে মই টো কম তোমালোকৰ আচলতে এজন ভাল প্ৰতিনিধি নিৰ্বাচন কৰিছা এজন সঠিক প্ৰতিনিধি নিৰ্বাচন কৰিছা। কাৰণ প্ৰথম কথা তেখেতে এখন তেখেত বৰ্তমান এজন অ' আচলতে যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হয় নে নহয়?
অ'-অ'
তোমালোকৰ সমষ্টিৰ গোটেই যুৱ প্ৰজন্মৰ আচলতে অ' এজন প্ৰতিনিধি হোৱা হিচাপে তেখেতে গোটেই কথাখিনি আচলতে বুজি পাইছে ক'ত-ক'ত কোনখিনি কোনখিনি ক্ষেত্ৰত দুৰ্নীতি হয় বা কোনখিনি ক্ষেত্ৰত অপকৰ্ম হয়। সেইখিনি আচলতে দেখা পোৱাৰ কাৰণে তেখেতে তাৰ বিৰুদ্ধে মাত মাতিবলৈ বা সেই সকলোবোৰ নিকা কৰিবলৈ ওলাই আহিছে।
উম-উম হয়।
কিন্তু মই দেখিছোঁ তেখেতে গোটেই যিমান ডাঙৰ সমষ্টি আছে গোটেই সমষ্টিটোৰ খবৰ লাগিছে। প্ৰত্যেকজন মানুহ খবৰ ৰাখিছে কিন্তু।
ৰাখিছা ৰাখিছোঁ।
বানপানীৰ সময়ত তুমি দেখিছিলা নহয় জানো বানপানীৰ সময়ত ছাতি এটা লৈ জোটা চোতা খুলি তেখেতে অ' পানীত নামি-নামি মানুহৰ কাষলৈ গৈছে। তাতে যোনটো সময়ত এন ডি আৰ এফ বাহিনী উপস্থিত হোৱা নাই সেইটো সময়ত সেইটো সময়ত সেইটো সময়ত তেখেতে গৈ তেখেতলোকৰ কাষত আচলতে সান্তনা দিছেগে আচলতে সেইটোৱে লাগে কি কোৱা সমষ্টিবাসীক আচলতে সেই বিধায়কজনৰ বা তেওঁলোকে নিৰ্বাচিত কৰা প্ৰতিজন প্ৰতিনিধিজনৰ আচলতে সাহস। য়ে বিপদৰ সাহসটোৱে আচলতে যথেষ্ট গতিকে তুমি সেই বিষয়ে কি কোৱা তোমালোকে, আহ নিৰ্বাচন কৰা প্ৰতিনিধিজনে আচলতে এনেধৰণে যদি কাম কৰি যায়। আহ আচলতে তোমলালোকৰ সম সমষ্টিটোৰ উন্নয়ন আচলতে নিশ্চিত, এই ক্ষেত্ৰত তুমি কি ক'বা যে তোমালোকৰ অ' কেনেকুৱা অনুভৱটো কেনেকুৱা হৈছে বা কি আশা কৰিবা তেওঁৰ পৰা ভৱিষ্যত ভবিষ্যতে কি আশা কৰিবা।
অ' এইটো তোমাৰ এতিয়া অ' অকল মোৰ ফালৰ পৰা বা আমাৰ যি ৰাইজে ৰাইজৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ মানে সকলোৱে ভাল পাইছে তেওঁক। এতি তেওঁ যি যি কাম কৰিছে এ সেইসমূহ। চাই আচলতে এ সকলোৱে তেওঁৰ প্ৰতি ভাল মানে ভালদৰে আলোচনা কৰিছে কিন্তু তাৰে মাজত কিছুমান এনেকুৱা মানুহ আছে যি। যি সমূহে তেওঁৰ বিষয়ে কিন্তু সমালোচনা কৰাও দেখা গৈছে সেইবোৰ কিন্তু এনে তেওঁৰ। তেওঁৰ মানে মানে ভাল মানুহৰ শত্ৰুতো থাক থাকেই বুলি কথা অহা আছে নহয়। আছ অ অ, এ সেইকাৰণে কিছুমান মানুহ আছে যি সকলে সমালোচনা কৰিছে কিন্তু মই যদি মোৰ ব্যক্তি, গত ফালৰ পৰাও কবলৈ যাওঁ আমি যেনেকুৱা এজন মানে প্ৰতিনিধি, পাইছিলো আমি তেনেকুৱা এজনে পাইছো কাৰণ, কাৰণ তেওঁ এতিয়া আহ নিৰ্বাচিত হোৱাৰ পিছত বুলিয়ে নহয় তেওঁ, এতিয়া নিৰ্বাচিত হোৱাৰ আগতে তেওঁ যিমান খিনি কাম কৰিছে। এতিয়া তুমি যেনেকৈ কলা এ এবাৰ বানপানী হত তেওঁ নিজে গৈ পেলাই এন ডি আৰ এফৰ বাহিনী অহাৰ আগতে তেওঁ তাত উপস্থিত হৈ, এ নিজে গৈ, সেই যি সকলে খাদ্যয় পানীৰ অভাৱ হৈছিলে তেওঁলোকক সেইবোৰ যোগান ধৰিছিলেগে। এ আৰু আৰু শুনা মতে তেওঁ মাত, তেওঁ এজন যি এল পি স্কুলৰ শিক্ষকৰ পুতেকহে আছিলে। তেনেস্থলত তেনেস্থলত তেওঁ যিখিনি কাম কৰিছিল। সঁচাকৈয়ে কিন্তু শলাগ লবলগীয়া আৰু কি হয় আহ প্ৰায়বিলাক সমষ্টিৰ এনেকুৱা দেখা যায় যে এ মানে সমষ্টিৰ, বিধায়কজনক আজিলৈকে দেখিয়ে পোৱা নাই নেকি তেনেকুৱা নিচিনা হয় কিন্তু আমাৰ, এইজন যি বিধায়ক আছে তেখেতে মানে। এ এনেকুৱা এখন গাওঁ নাই য'ত তেওঁ মানে যোৱা নাই সকলো গাঁৱত গৈ পেলাই নিজে, খবৰ লৈছে তেওঁলোকৰ কি কি সমস্যা আছে বা তেওঁলোকৰ কি কি প্ৰয়োজন হয়। এই সকলোবোৰ তেওঁ নিজে গৈ। এ খবৰ খাতি লৈ আৰু খুব কম সময়ৰ ভিত ভিতৰতে সেইখিনি মানে। কৰি দিয়াৰ উদাহৰণো এতিয়ালৈকে মই দেখিবলৈ পাইছো কাৰণ সৌ সিদিনা তোমাৰ। এখন গাওঁ আছিলে তাত তোমাৰ এ তাত, এ মানে বিদ্যুতৰ অলপ মানে এ দিগদাৰ দি আছিলে কাৰণ তাৰ তেজ। ট্ৰেন্ঞ্চফৰ্মাৰটো মানে অলপ বেয়া হৈছিলে কিন্তু এজন, মানে বিধায়ক। বিধায়কজনলৈ এনেকে খবৰ দিলে যে আমাৰ এনেকে ট্ৰেন্সফৰ্মাৰ টো, কাৰণে আমাৰ বিদ্যুতৰ অলপ দিগদাৰ হৈছে আৰু তেওঁ ৰাতিপুৱা খবৰ দিছিল। আৰু তৎক্ষণাতে প্ৰায় দুঘন্টা মানৰ ভিতৰতে এটা নতুন ট্ৰেন্সফৰ্মাৰ, তেওঁ তাত নি এ তাত ফিটিং কৰি পেলাই। অ ধুনীয়াকে সেই ব্যৱ তেওঁলোক সেই সমস্যাটোৰ পৰা সমাধান এটা বিচাৰি দিছিলে। সেই ক্ষেত্ৰত যদি সেইবিলাক কামলৈ যদি চাবলৈ যাওঁ আচলতে তেওঁ সঁচাকৈয়ে মানে। বহুত উ ভাল কাম কৰি আছে এজন বিধায়ক হিচাপে নহয় তেওঁ এটা তেওঁৰ, তেখেতে কৈছে যে মই যদি আহ আগলৈ বিধায়ক। নহও মই তেতিয়াও আপোনালোকৰ লগতে থাকিম। আচলতে সেই তেনেবোৰ কথাই আমাক উ মানে সঁচাকৈ উৎসাহিত কৰে।
হয় হয় হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে তুমি এতিয়া আচলতে যিমানখিনি কথা কৈছা তেওঁৰ বিষয়ে। গম পাইছানে এতিয়া সেই কথা। কথাখিনি আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ বা এজন বিধায়ক হিচাপে তেখেতে, কৰ্মৰ আচলতে সূত্ৰলৈ অহাৰে পৰা যিমানখিনি।
উম উম,
হাতত লৈছে কাম মই দেখি আছোঁ বা আমি সকলোৱে প্ৰত্যক্ষ কৰি আছোঁ।
উম, হয়।
তেখেতে- তেখেতে আজি গোটেই অ, খাদ্যৰ যোনটো আজি ব্যৱসায় চলি আছে তাত তাতে যোনসমূহ তোমাৰ অ, অপকৰ্ম কৰি আছে খাদ্যক আ ইয় বজাৰৰ ক্ষেত্ৰত দিয়া হয়, প্ৰসিদ্ধ বজাৰ এখনত ইমান ধৰণৰ আজি আহ য'ত আচলতে বাথৰুম হয় বাথৰুমৰ য'ত ব্যৱহাৰ কৰিব লাগে তাত আচলতে মাছবোৰ জীয়াই ৰাখে। এ বা ইমান লে ইমান এটা লেতেৰা পৰিবেশত ইমান এ এখন ডাঙৰ বজাৰ আচলতে সদায় দৈনিক বজাৰ এখন চলি থাকে সেই কথাবোৰ তেখেতে আজি প্ৰত্যক্ষ কৰিছে। আৰু কৰি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ দিচে দি লগতে কাৰো একো অপকাৰ নোহোৱাকৈ সেইসমূহ চপকা চফা কৰিছে কাকো আহ, মানে সতৰ্ক প্ৰথমতে আচলতে সতৰ্ক বানি দিছে কাকো একো ধৰণৰ অ, লোকচান কৰোৱা নাই। দ্বিতীয়তে অ, হয় -হয় দ্বিতীয়তে তেখেতে আৰু এটা ব্যৱস্থা লৈছে যে তাতে আহ, যোনটো আছে বজাৰটো বজাৰখন -বজাৰখন আৰু নিৰ্মান কৰি দিব তাতে ঘৰসমূহ। আৰু তাতে কি কৰিব যে থলুৱা যিসকল আছে সেই থলুৱা লোকসকলেহে তাত ব্যৱসায় কৰিব পাৰিব সেই ৰুলটো বা সেই নীতি নিয়ম বানহী দিছে। বাহিৰৰ যিসকল লোক আছে তেওঁলোকৰ জ্ঞান হব আচলতে সেইটো এটা মই ভাল কথা বুলি ভাবিম। কাৰণ অ, এনেকুৱা বহুত দেখা পোৱা যায় যে আঁতৰৰ কিছুমান লোকে আহি যথেষ্ট টকা পইচা দি তাতে বজাৰ খনত বহে কিন্তু থলুৱা লোকসকল সকলে নিজৰ খেতি পাচলি থাকিও নিজে বিকিব নোৱাৰি সেই মানুহ বিলাককে বিকি থৈ আহিবলগীয়া হয়। কৃষকে গৈ গতিকে এনে সেইটো এটা ভাল কাম কৰিছে যথেষ্টখিনি উন্নয়ন সাধিছে যথেষ্ট এই ৰীতি -নিয়মৰ সলনি ঘটাইছে আক- আকৌ কি কৰিছে যুৱ প্ৰজন্মসকলক নতুন কামৰ প্ৰতি আকৃষ্ট হবলৈ তেখেতে আজি -আজি যথেষ্টখিনি সহায় কৰিছে সঠিকভাৱে হওঁক বা মানসিকভাৱে যথেষ্টখিনি সহায় কৰিছে ইনানি মই তাইচ ৰিচেণ্টলি ঘটনা দেখিছোঁ তেখেতৰ ঘৰলৈ আ এ এগৰাকী মহিলাৰ মানে এগৰাকী মহিলা শিশুসহ তেওঁ তেখেতৰ মানে হেৰি গৈছে গৰিয়েক গৈছে মানে চ' গৈয়ে কৈছে যে এ গিৰিয়েক জনে আচলতে মদ বিকিছিলে আচলতে। সুৰাজাতীয় বস্তু গতিকে কৈছে যে আহ এখেতে চুৰা সুৰা বিকিছিলে আৰু এতিয়া মই এতিয়া বিকিব নিবিচাৰো গতিকে মোক কিবা এটা সহায় কৰি দিয়ক।
হয়।
চ' তেতিয়া বিধায়কজনে কোৱা মই শুনিছোঁ যে তই যিহেতু মোৰ ভন্টিয়ে গতিকে তোকতো মই এনেকুৱা বেয়া কাম কৰিবলে নিদো। সুৰা বিক্ৰী কৰিবলে চলিব কাৰণে এতিয়া কি কৰিবলৈ বিচাৰিবি এতিয়া সিহঁতে কলে যে আমাৰ আ, আমাৰ ইয়াতে চেণ্টাৰটোৰ ওচৰতে এখন পাচলি দোকান খুলিম ভাল পাচলি দোকান
হয়।
তাৰে ব্যৱস্থা কৰি দিয়ক। আৰু পিছত দেখিলোঁ মই খুব বেছি দুদিন, তিনিদিনৰ পিছতে এখন ডাঙৰ- ডাঙৰ মানে যুখ খৰে এখন পাচলি দোকান সম্পূৰ্ণ। পাচলিৰে পৰিপূৰ্ণ ভাল পাচলি পৰিপূৰ্ণ এখন দোকান খুলি দিছে। তেওঁলোক আহি গ'ল মানে কি সেইখিনি দেখি আচলতে ভাল লাগে কাৰণ আহ, আচলতে ৰাজনীতিৰ নামটো আজিকালি জল যিমান খিনি আজিকালি বিধায়কে হওঁক বা ৰাজনীতি বিধেয়ক পলুষিত কৰিছে তেনে ক্ষেত্ৰত এনেকুৱা এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে এনেধৰণক আহ সংস্কাৰসমূহ বা এনেধৰণৰ উন্নয়ন বিলাকৰ উন্নয়নমূলক কামবোৰ কৰিলে যথেষ্ট ভাল লাগে। সমাজৰ পৰিৱৰ্তন সাধন হব পাৰে হয় নে নহয় এটা তোমালোকৰ আহ, তোমালোকৰ ঠাইলেও আহি যথেষ্ট খিনি সাহা্য আগবঢ়াইছে বুলি মই গম পাইছো বা যথেষ্ট খিনি আহ সেই গাঁওখনৰ উন্নয়নৰ প্ৰতিশ্ৰুতি কৰিছে। আচলতে প্ৰতিশ্ৰুতিসমূহ তেখেতে কৰা পৰিপূৰ্ণ কৰা দেখা পোৱা গৈছে প্ৰতিশ্ৰুতিটো সকলোৱে দিয়ে। নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে কিন্তু তেখেতে বৰ্তমান কিন্তু নিৰ্বাচনৰ পিছত জয়যুক্ত হোৱাৰ পিছতো কিন্তু কৰ্মসূত্ৰলৈ আহ আহাৰ লগে- লগে তেখেতে আজি সম্পূৰ্ণ আহ আচলতে একচন ম গোটেই কামবোৰ কৰি আছে।
উম-উম হয়-হয়।
তি মুক্ত দুৰ্নীতিমুক্ত এটা সমষ্টি গঢ়াৰ সপোন দেখিছে। গতিকে আশা কৰিম যে তোমালোকেও তেওঁলোকৰ লগত সহযোগ স সহায় সহযোগিতা আগবঢ়াবা। যিসমূহ তেখেতৰ বিষয়ে সম সমালোচনা- সমালোচনা আলোচনা কৰা যিসমূহ লোক আছে সেই লোকসকলেতো সম সমালোচনা কৰিবই আচলতে। সেই মান হয় সেই মানসিকতাটো আমি সলনি কৰিব নোৱাৰো কিন্তু যিসকলে তোমালোক আহ আচলতে ইতিবাচক ভাৱে সমালোচনা কৰি আছে তেওঁ - তেওঁৰ সদায় কাষত থ থাকিবা থ হৈ থাকিবা কাৰণ আহ কি হয় ভাল মানুহব বিলাকৰ আচলতে সত্ৰৰ বহুত কাৰণ তেখেতে যিহেতু এটা ইমান এটা ডাঙৰ মিছনত আছে। গতিকে তেখেতৰ তেখেতৰ লগত সংঘৰ্ষৰো যথেষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে আশা কৰিম তোমালোকে তেওঁলোকৰ লগত আহ সংগ দিবা। আৰু এটা ভাল সমষ্টি গঠনত তোমালোকে আহ যোগাযোগ কৰিবা সেইখিনিয় আৰু মোৰ
অ, সেইখিনিয়ে আৰু আহ তুমি যেনেকে ক'লা আমাৰ গাঁৱৰ বাবে বহুত খিনি তেওঁ সাহাৰ্য্য প্ৰদান কৰিছে। আমাৰ এতিয়া গাঁৱৰ নামঘৰটো নিৰ্মামানৰ বাবেও তেখেতে বহুত খিনি টকা পইচা দি। এ সহায় কৰিছে বা আমাৰ যি আহ ৰা গাঁৱৰ যি ৰাস্তাটো আছিলে সেই ৰাস্তাটো আজি মানে বহুত বছৰ ৰ ধৰি মানে অৱস্থাবোৰ বৰ বেয়া হৈ আছিলে তেওঁ সেইবোৰ দেখি শুনি এতিয়া দে আমাক কথা দিছে যে আহ অহা দুবছৰৰ ভিতৰত তেওঁ সেই যি ৰাস্তা সেই ৰাস্তা টো নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব আচলতে সেইখিনি এ তেওঁ যেনেদৰে কথা দিয়ে কিন্তু তেওঁ কথাবোৰ এ ৰাখে। এতিয়া তুমি যেনেকে ক'লা মানে কথাতটো সকলোৱে দিয় কিন্তু কথা দি কোনেও কথা ৰাখিবহে নোৱাৰে। আৰু মোৰ তেওঁ এটা কথা ভাল লাগে তেওঁ আচলতে মাতৃ নাই। সৰুতে তেওঁৰ মাতৃ ঢুকাইছে কিন্তু উম, তাৰ পৰিৱৰ্তে যি আমাৰ গোটেই সমষ্টিটোত যিমান সমূহ মহিলা আছে এ সকলোকে তেওঁ মাতৃ জ্ঞান কৰে আৰু আজি প্ৰায় এনেকুৱা